হেল্ল'। হেল্ল' হেল্ল' হেল্ল'।
হেল্ল'।
শুনিছা?
হেল্ল'। হেল্ল'।
হেল্ল', অ' শুনা পাইছা, হেল্ল' হেল্ল'।
হেল্ল'।
তটো হটস্পটত দি থৈছ। এইটো হটস্পটতটো দিলি, এইটো হটস্পটতটো দিলি। হেল্ল'।
হেল্ল'।
হটস্পটতটো দিছো, দিলি? হেল্ল', হেল্ল' হেল্ল', শুনিছা, হেল্ল'।
হেল্ল'।
শুনিছা, হেল্ল' হেল্ল'।
অ' শুনিছো শুনিছো, কোৱা।
হা?
শুনি পাইছোঁ দিয়া, কোৱা।
অ' অ' মই, এই নেটটো চলা নাছিলে আকৌ, হেৰি হৈ আছিলে, কোৱা কি কৰিছা? আছোঁ এনেই, ভাত খাই মেলি এনেই আৰু।
বহি আছো মানে এনে, ফিল্ডতে।
ভাত-পানী খোৱা হ'ল?
উম খালো, এই মাত্ৰ খাই কিনে আহি বহিলো মানে, তুমি?
ফিল্ডলৈ গৈছা, ৰানিঙৰ কাৰণে নেকি?
হা হা?
ফিল্ডত আছো বুলি ক'লা, ৰানিঙৰ কাৰণে গৈছা নেকি?
নাই নাই, মই ঘৰতে মানে ফিল্ডত আছে, ফিল্ডত বহি আছোঁ মই।
অ' অ'। বাকী কিবা পঢ়ি আছা নে, কিবা কৰি আছা জব চব।
জব নাই কৰা। পঢ়ি আছো। তুমি?
কি পঢ়ি আছা তুমি?
মই হেৰি পঢ়ি আছোঁ
হা হা হা?
কলেজ।
কলেজ কি কি পঢ়ি আছা কলেজ?
ছেকেণ্ড ইয়াৰ।
অ', অ', অ'।
আৰু তুমি?
মই মই বি এ ছিক্স চেম ফাইনেল দিলোঁ এতিয়া ছেভেন চেম।
হা?
বি এ ছিক্স চেমৰ ফাইনেল দিলো বুলো এইয়া ছেভেন চেম।
অহ।
আমাৰ ফৰ্দ ইয়াৰ কৰিলে ন বা এই এফ ই জি পি বিয়ে।
অ'।
তুমি এনেই বিজনেছ চিজনেছ কিবা কৰা নেকি?
হা হা?
বিজনেছ কিবা কৰা নেকি?
বিজনেচ মানে কৰো মই ধৰা দোকান কৰোঁ মানে।
দোকান আছে তোমালোকৰ।
আছে আছে অ'।
এনে আৰু কি কেনেকুৱা দোকান মানে কিহৰ? গেলামালৰ? গেলামালৰতো দোকানত মানুহ বহুত আহে।
আহে বু মানে মানুহটো আহে কিন্তু মোৰ প্ৰফিট কম। ইমান প্ৰফিট নাই মানে গেলামালটোত ইমান প্ৰফিট নাই।
প্ৰফিট মানে এই বস্তু চস্তু বিলাক ধেৰ কিবা কিবি আনিব ন তেতিয়া প্ৰফিট থাক কে ন বহুত।
আমাৰ ইমান প্ৰফিট নাই।
বস্তু ধেৰ আনিব লাগিব আৰু মানে কাষ্টমাৰ ধেৰ থাকিব লাগিব এতিয়া এনেকে ব বজাৰবিলাকৰ গলামালবিলাক যোনবিলাক।
উম উম, আকৌ এ কৰবাৰ ফুৰিব চুৰিব যোৱা নাই?
উম নাই যোৱা।
অ'।
তুমি গ'লা নি?
নাই যোৱা।
অ' নোযোৱা ফুৰিবলৈ?
হা?
ফুৰিবলৈ নোযোৱা নি?
যাব লাগে।
উম।
তোমালোকে?
যাবতো লাগে বাৰু, এনেই ক'ৰবাত ক'ৰবাত ফুৰিছানে?
উম কেইটাপ কেইবটাম মান জেগাত গৈছিলো কিন্তু এইটো মন্থত যোৱা নাই। তোমালোকে যদি যোৱা তেতিয়াহ'লে প্লেনিং এটা বনোৱা।
অ', অ', তুমি এনেই অৰুণাচল ফালে গৈছা মেঘালয়?
নাই নাই এফালে মই যোৱা নাই।
উম তোমাৰ উম্ ঘৰটো কোনটো তোমাৰ ঘৰ কোনটো ডিষ্ট্ৰিকৰ আছে?
মোৰ ঘৰ তোমাৰ ঠেলামৰা ঢেকীয়াজুলি।
ঢেকীয়াজুলি?
অঁ শোণিতপুৰ ডিষ্ট্ৰিকত মোৰ।
উম উম।
শোণিতপুৰ, তোমাৰ?
মোৰ ডিব্ৰুগড়।
অঁ মোৰ শোণিতপুৰ।
উম। বাকী এনেই কিবা কিবি খেল চেল খেলা নে তুমি স্পৰ্টছ?
নাই নাই মই খেল নেখেলোঁ যে।
ইণ্টৰেষ্ট নাই? এন ত ল'ৰাবিলাকে এনেই ক্ৰিট ক্ৰিকেট আজিকালি খেলে বাৰ ফুটবল হ'লেও ক্ৰিকেট খেল।
ক্ৰিকেট চাই থাকো মই, খেল মানে ক্ৰিকেট নেখেলোৱে।
হম।
মোৰ চাইখিনি চাইগিনি ইণ্টাৰেষ্ট লাগে কিন্তু মই নেখেলোঁৱে।
অঁ।
আৰু যদি প্লেনিং বনোৱাই বনোৱা তেতিয়ালৈ ক'বাত যাম।
উম।
ৰাইড বেছি একচুৱেলি কি তা মানে বেছিকেলী ৰাইডত যাব লাগে।
অ অ সেই
ৰাইড বিলাকত গ'লে মানে বহুত জেগাখিনি চাব পাৰি মানে।
উম।
বহুত খিনি জেগা থাকে না, সেইবিলাক চাব পাৰি আৰামত একদম।
উম।
আৰু এ ৰাইডত গ'লে মান বহুত মানুহ এক লগৰ হৈ যায় না। এতিয়া গ্ৰুপ হৈ যায় মানে।
উম আৰুতো অঁ।
কি কি ক'ব খুজিছিলা?
নহয় আৰু এনেকে খোলা খোলাকে গৈ ভাল লাগে মানে ধৰা গাড়ীৰ ভিতৰতো বাৰু এছ এছ জি চলাই ইমানো ভাল নালাগে ন এতিয়া এনেক তাকে ধৰা বাইক চাইকত মানে গ'লে মানে ভাল লাগে আৰু মানে সেইফালে পাহাৰীয়া জেগাবিলাকৰ এয়াৰটো ধুনীয়া ন ভাল।
উম উম।
ত আৰু ফুৰিব যা ফুৰিব মেঘালয় গৈছোঁ বাৰু হ'লেও ভাল মানে মন নভৰিলে আকৌ যাব লাগিব পিছত।
অঁ কেনেকা তাতে জেগা, বহুত ধুনীয়া ন?
ত বহুত ধুনীয়া।
অ। মই গৈছিলো কেতিয়াবা কেইবাটামান জেগাত গৈ বগা মাটি গৈছিলোঁ আক বগামাটি যি ধুনীয়া প্লেচ তাতে পানীটো বহুত ধুনীয়া চবতকৈ মানে পানীটো চাই কিনে ভাল লাগে পাহাৰীয়া অঞ্চল তাতো তাতে পানী আকৌ যেনেকে তোমাৰ খিলকুটি,
উম,
শিলগুটিবিলাকে পূৰা একদম মানে একদম বগা বগা টাইপৰ।
অঁ,
একদম বগা বগা তোমাৰ মানে তাতে ক'লা মানে বেলেগ কালাৰ নাপাবাই চব হোৱাইট মানে হোৱাইট পাবা আৰু।
অ,
আৰু পানী বিলাক যি যি সুন্দৰ মানে গ্লাছৰ নিচিনা জিলমিল কৰি আছে মানে একদম।
অ তেনেকাই সেই হেৰি মেঘালয়ৰ পানীবিলাক মানে চবেই চাফা আছে।
চাবলগীয়া মানে আৰু।
অ মেঘালয়ৰ পানী মানে অকণো লেতেৰা নহয়।
নাই নাই আৰু তাতো পানী লেতেৰা নহয় আৰু এতিয়া তোমাৰ জিপ লাইন আছে, মানুহ পৰি মানে আপ ডাউন মাৰি আছে। আপডাউনৰ দাম বহুত বেছি তিনিশ টকা লৈ লয়।
অঁ,
মানে বেছিকেলি নহয়। ধৰা না ডেৰ কিলোমিটাৰ মান জেগা আপ ডাউন হয় মানে।
উম,
এতিয়া তোমাৰ তিনিশ চকে বেছিক এতিয়া বেছি লব। আমি যেতিয়াই গৈছিলোঁ তেতিয়াই তোমাৰ তিনিশকে আছিলে। আম মানে মই যেতিয়া গৈছিলো ধৰা দুহেজাৰ হেৰিত গৈছিলোঁ অ এ বাইশমান বাইশ নাই ওঠৰ, উনিশ মানত গৈছিলোঁ।
অ,
ঊনৈছতো নহয় ওঠৰত গৈছিলোঁ দুহেজাৰ ওঠৰত।
উম,
তাকে ভাবিচোৱা কেইবছৰ হ'ল।
ওঠৰ, ওঠৰ চনত গৈছিলা?
উম, এতিয়া আঠ ব আঠ বছৰ হ'ল আঠ বছৰতে কিমান নহয় কিমান কিমানটো চাগে নাবাঢ়িছে তাৰ বহুত বাঢ়ি গ'ল। আৰু মানে তাতে মানে বগৰী গছ বহুত আছে। বগৰটো মানে ধেইৰ। তাতে মানে, মানে খাবলগীয়া মানুহ নাই সেইটো বস্তু নাখায় তাতে।
অ চবেই চব জেগাত চব বস্তু নাখায়ে।
নাই আমাৰ পিনেতো বগৰী খাবলৈকে মানুহে বহুত পাগল হৈ যায়।
আৰু নহয় আৰু সেই নোখোৱা জেগাতে হয় মানে খোৱা জেগাতটো নহয় বাৰু সেইবিলাক বস্তু।
উম, হুম, হুম,
মানে তুমি চাবাচোন এতিয়া মানে খোৱা মানুহৰ ঘৰত মানে চব বস্তু নহয়, এতিয়া নোখোৱা মানুহৰ ঘৰত চব বস্তু হয়।
আহ, সেইটোয়ে বস্তু এতিয়া ধৰা বস্তু এটা ধৰা খা মানে যোনটো বস্তু খাব ইচ্ছা কৰে সেইটো বস্তু নিজৰ ঘৰত নাথাকিব বেলেগৰ পৰা কিনি আনিকি খাব লাগে। নহ'লে বেলেগৰ ঘৰৰ পৰা আনি কিনে খাব লাগে। আৰু মানে যোনটো বস্তু ধৰা। তোমাৰ ঘৰত আছে চাবা সেইটো তোমাৰ খাবলৈ মন নাযাব। লোকৰ ঘৰত যি বস্তু আছে সেইটো খাব মন যাব মানে।
উম।
এনেকাই হয়।
অঁ। এনেই তোমাৰ। ফিউচাৰত কি প্লেন আছে কি কৰিবা বিজনেছ কৰিবা ন কিবা জব? চব কৰিবা।
বিজনেছ কৰিম আৰু,
অঁ তোমাৰ দেউতাটো আছেই হয় নহয়?
উম।
মই দেখো দে বুত লোৱাবেলাক কেতিয়াহা। গেৰামালৰ দোকানবিলাক এতিয়া বাপেকে হঁতৰ থাকে সিহঁতি মানে বাপেকতক লগ দিয়েগে। কৰি দিয়েগে কামবোৰ নিজে শিকা হয়। আৰু এদিন গ'লেতো কেনেকৈ গম পাব কোনটো বস্তু কেনেকুৱা দামত কি দামত বিকে কি চিনি নাপাব। কি বস্তু আছে আৰু দোকানীতো এতিয়া কাষ্টমাৰে ঘ পকে আহিলেতো গম পাব লাগিব ন সেইটো বস্তু যে আছে নে নাই সেইটো। দোকানবিলাকে ইমানকৈ বস্তু থকাৰ পিছতো হেতু বস্তু আছে বুলি ঘপকে কৈ দিয়ে।
অঁ। স্বা। তো সেইটো কাৰণে মানে লাগি থাকিলে মানে ভাল বস্তুকেইটা মানে জানিব পাৰিম।
উম।
কোনটো বস্তু ধৰা কি মানে হিচাপত আছে। বা ৰেটটো কি আছে মানে এইটো জানিব পাৰি।
অঁ।
পি। সেইটো কাৰণে মই কৰি আছোঁ মানে ধৰা এই দুয়োফালে হৈ আছে মানে।
অ'।
এনেই বহিয়ে আছোঁ আৰু কৰিম পিছত মানে ভাবি চি ভাবি চিন্তা কৰি কিনে। কৰিলোঁ মানে। হাতৰ গাওঁৰে ধৰা এইটো ঘৰটো বহি এনে বহিয়ে থাকো ত যোন
অঁ।
টাইম টো তোমাৰ ধৰা বহি কিনে কমেট টাইম ধৰা। কিবা কামত কটাই কটাই সেইটো কাম দি দিব না।
উম উম উম। এনে থকাতকৈ কিবা এটা কৰি থাকিব লাগে আৰু সিমানে।
অঁ, মানে এনেই বহি থাকিব নালাগে তটো মানে সময়টো এনে বেকাৰ তোমাৰ মানে বেকাৰ। দিয়া হৈ যায়।
উম।
সেইকাৰণে কিবা নে কিবা এটা কৰি থাকিব লাগে।
সেইটোও হয় বাৰু। দিয়া নহ'লে ঠিক আছে।
অ' অ' এতিয়া, এতিয়া মই কৰিম দিয়া হা।
অ' অ'।
এতিয়া ময়ো কৰিম হা।
হ'ব তুমি মেছেজত কোৱা।
উম।